হেল্ল' হেল্ল' অ অ হুনিচু খোৱা কি খবৰ ভালে আছা নহয় উম মোৰ ভালেই
হয় নেকি
কোৱা পিছে আজি কি কৰিলা ৰাতি পুৱা
ৰাতিপুৱা এই আজি পথাৰলৈ গ'লোঁ আমাৰ পথাৰত যে পানী হৈছে যে
হয় নি আহ ধৰিছানে মাছ
হা অ ধৰিছিলোঁ তাকে মাৰ লগত গৈ গৈছিলো এ আঁঠুৱা জে আঁঠুৱা মানে পাতিছে বাৱ বহুত ভাল নহয় আঁঠুৱাত মাছ ধৰিবলে
গম পাইছো আফা আমাৰ মানে সেই পুখুৰীহে ধৰে
অ এনেকুৱা খাল বিলাক অ পুখুৰীৰ পৰা মানে খাল আহিছে আকৌ ওলাই মানে সেই খাল কাটি দিয়া হৈছে তো তাতে সটো মানে
উম উম হয় হয় কিমান মাছ পালা এক কেজি আয়ু দে স কি কৰিলা আনি পিনে পুৰি খাইছা নে ভাজি বি খাইছা নে পিটিকা কৰি খাইছ নে শুকুৱাই ৰাখিছানে
পাতত দিলো পাতত দি কিমান ভাল লাগে অ
অ পাতত দিছা ন পাতত দিলেও খুব ভাল লাগে ন পাইছো পাইছো কেনেকে দিছো চাবৰ পাতত
হেৰি এই যে হালধি পাতত দি ভাল পাওঁ মই হালধি পাতত
আলি পাতত কি কি দিছা তাতে ৰচুন অ আহ উ উ উ
পুঠি সৰু সৰু পুঠি
উম উম অ
ইমান গৰম ন জ্বলাবলৈ প্ৰব্লেম হয় ত' মানে মই কি কৰো কুকাৰত ভৰাই দিওঁ
কৰ এইটো অঁ কুকাৰত ভৰাই দিয়া অঁ হয় ন উম উম
তাৰপিছতে অ পানী চানী থাকিব নালাগিব পানী থাকিলে ডেৰিব
অ অ তাত তেল ব্যবহাৰ নকৰে নহয় ন ওম ওম
শিলা প
উম উম
ধুনীয়াকে জাপি এপাত কলপাত এ সৰু কাটো তলত কাটি ল'ব লাগে পাতখিলাৰ ওপৰত তাৰপিছতে মাছখিনি আকৌ বেলেগ পৰিমাণে হালধি পাতত মেৰিয়াই কিনে তাতে অ পাতখিলা দি তেনেকৈ গেছটো সৰুকৈ দি থৈ দিব লাগে হৈয়ে যায় তাৰপিছত অ এটা চিটি অ অ বেছি টাইম নালাগে দেই আধা ঘন্টা হৈয়ে যায় আধা ঘ
অ আধা ঘন্টা হৈ যায় ন উম অকল মাছে খাল নে আকৌ বেলেগ কিবা
আধা ঘন্টাত সিজি যাব অ পৰা
বেলেগ চবজি আকৌ বেলেগ
বেলেগ আছিলে এয়া অঁ তিতা কেৰেলা ভাজি বনালোঁ
অ অ
তাৰপিছতে দালি এখন বনালোঁ আ তুমি পিছে কি খালা
তাকে আজি যে আমাৰ বহুত হ'ল দেই আজি স মানে শাক পাচলি আৰু তেনেকে ধৰা ৰঙা আৰু ৰঙালাও আলু আৰু নিউটেলা এখন লোকথুপীয়াকৈ বনোৱা হ'ল তাৰপিছত মদ পাতৰ গাজ বাঁহগাজ বইল কৰি পিনে ৰাখি থৈ দিয়া হৈছিলে তাৰপিছত মটৰো বইল কৰা আছিলে আলুৰ লগত ভাজা হ'ল তাৰপিছত ভেন্দি আৰু ভাত কেৰেলা ভাজি এখন আছিল। আকৌ তিতা কেৰেলা এখন ভাজি তাৰপিছত আ আকৌ দালি আছিল আমি প্ৰায় তেনেকে খাওঁ আৰু মাছ মাংস অলপ কমেই হয় আৰু তথাপিতো মানে কি হয় লোকেল মাছ পালে ভাল আৰু হয় নহয় অ এতিয়া ধৰা তোমালোকে তেনেকৈ এতিয়া মাৰি আহিলে আৰু পথাৰত ন মাছ লগালগ খাব পাৰিছে আমি এতিয়া টাউনত আছোঁ যে সেইটো কাৰণে মানে বস্তুবোৰ মানে ফ্ৰেছ ফ্ৰেছ নহয় বুলি ক'লে ক'লেও বেয়া নহয় আৰু
অঁ আৰু বজাৰৰ শাক যে পাৰিলে খুব কমেই খাব লাগে
উম উম
মেডিচিনি দিয়া থাকে।
উম ওম মেডিচিন দিয়া থাকে ৰ'বাচোন দে মোৰ ফোন কল এটা আহি আছে ৰিচিভ কৰি ঘপকৈ কে
অ অ
ৰবাচোন তুমি লাইনত থাকা ন ন অ অ হল হল কত কোৱা হেল্ল' হেল্ল' কোৱা উ উম কি কৈ আছিলা অ অ শুনিছো মাহতে আছ আছে দেই বহি আছে অ অ হেৰি পিছে তোমালোকৰ মা অ' ব যওঁতে গৈছে
মানে হেৰি বজাৰলৈ গৈছে আমাৰ এই মানে কাজদহা বুলি কয় যে উম কচডহা আছে ত' এইয়া বগা কাপোৰ লাগে বুলি কৈ আছে মাই
উম উম হয় হয়
আনোগৈ বুলি কৈছে আৰু
অ বগা মেখেলা চ ন অঁ যিহেতু সকাম আৰু কাজত মানে কি হয় আমাৰ বগা মেখেলা চাদৰ পিন্ধিবই লাগে যে হয় নহয় বাৰু পৰম্পৰা আমাৰ চলি আহিছে উ আমাৰ চলি আহিছে যিহেতু অসমীয়া সমাজৰ এটা পৰম্পৰা গুৰুত্বপূৰ্ণ নহয়নে বাৰু
হয় হয়
ৰ উ উম
বুকত মেখেলা বুলি কয় ছোৱালীবিলাকেও পিন্ধে নহ'লে মানে আমাক নামঘৰত সোমাবলৈ নিদিয়ে
এিয় ন
অঁ বুকত পিন্ধিবই লাগিব বুকত মেখেলা তাৰ পাছতে সেনেকে গোটেই সাজযোৰ বহুত খুব ধুনীয়া লাগে আচলতে ছোৱালীবিলাকক বেছি ভাল লাগে দেখাত
উম উ
আমাৰ এই মৰাণ মতক দুয়োটাই আৰু দেউৰী দেউৰীবিলাক
লক্ষ্মি নছে
দেৰ বিলাক অলপ মৰাণৰ লগত মিলে মানে
দেউৰী বিলাক ন? উম দেখিছো। বাৰু, ভালে কৰি তোমালোকৰ মানে পৰম্পৰা নিজৰ মানে সংস্কৃতি ধৰি ৰাখিব পাৰিলে ভাল।
অ সেইটো
হয় নহয়? নিজে নিজৰ সংস্কৃতিটো ধৰি ৰাখিব পাৰিলে। ভাল আৰু।
আমাৰ মানে এটাই প আছে মৰাণ সাজযোৰ আৰু মটকৰ সাজযোৰৰ মাজত আমাৰ মটকৰ
উম। উম, উম।
আমাৰ সেউৰীয়া। অঁ। আৰু মেখেলা এখন সেউজীয়া পিন্ধে দেখিছা ন?
বাৰু মই দেখা নাই মানে মন কৰা নাই নেকি। উম।
আমাৰ সেইযোৰ মানে নাচনীৰ ড্ৰেছটোৱেই হয় নাটকৰ। গছতলৰ বিহু। অ।
উম গছ তলৰ বিহু ন। যাম যাম গছতলৰ বিহু ন, উম-উম-উম-উম। বহুত ডাঙৰকে হয় ন গছতলৰ বিহু?
হয়। ভাল লাগে। প্ৰতিখন গাঁওৰ
উম উম এইবছৰ যাম ন।
অঁ হে অহা বছৰ হ'ব।
অ যোৱা অ। অ সাতাইশত যাম আৰু, এইটোতো গলেই অ এবছৰ গলেই উম। উম-উম-উম। অলপ গা বেয়া আছিল নেকি বাৰু? অ অ। হেৰি তুমি প্ৰগ্ৰেম নামাৰিলা নেকি এইবাৰ? প্ৰগ্ৰেম নামাৰিলা নি এবাৰ? হেল্ল'। আহ হেল্ল' শুনিছো। আহ। তাকে। এ বৰ বেয়া আছিল আকৌ বতৰটো ন। বতাহ ধুমুহা হৈছে ন? উম। বাকী স্বাস্থ্য অলপ হেৰি ল'বা আৰু কেয়াৰ ল'বা গম পাইচা নাই। অলপ ধ্যান দিবা নিজৰ স্বাস্থ্যৰ ওপৰত গুৰুত্ব গুৰুত্ব দিবা তেতিয়াহে আৰু বেমাৰ আজাৰ নাপাব, নাপাব লগতে তুমি প্ৰগ্ৰেমবোৰ কৰি থাকিব পাৰিবা। উম-উম, হয়-হয়, উম-উম। সেইটো কাৰণেও কয় তোমালোক ন, বেমাৰ ৰাতিটো নৃত্য কাম কৰি থাকিলে, দিনতো শুব লাগিব অ'।
শুবলৈ নাপাওঁ আমি।
তথাপিতো নিজৰ স্বাস্থ্যটো অলপ ভালে ৰাখিবা আৰু ভালে ৰাখিলে আৰু তোমাৰ গান শুনিব পাম। গান শুনিব পাম, ভাল লাগিব। সেইদিনা তোমাৰ ষ্টেটাছ দেখিছিলো। গান এটা গাইছিলে খুব ভাল লাগিল সদ ভাল আছিল, ভিতৰত দেখিলো তুমি গান গাই আছিলা, খুব ভাল লাগিল। দেখি সঁচাকে কৈ মনত পৰাই উ, বহুত ভাল লাগিল, উ। অ, কিয় ভালগালে আমি সদায় চাপৰ্ট কৰিমে। চেষ্টা কৰা আৰু ভাল কৰিবলৈ চেষ্টা কৰিবা আৰু ভাল হয়, হয়, ৰাইজেহে আগুৱাই নিব। আমি সদায় আছো, তোমাৰ লগত। উম, বন্ধু হিচাপ বান্ধৱী হিচাপে আমি আছোৱে আৰু চবেই অ, আজিলৈ হ'ব। হ'ব দিয়া ঠিক আছে ৰাখিছো হা। অ, তুম কোৱা তুমি যদি কোৱাবা অ, ঠিক আছে।